হেল্ল'
নমস্কাৰ
নমস্কাৰ নমস্কাৰ কি খবৰ?
ভাল ভাল তোমাৰ?
মোৰো এ ভালে দিয়া।
পিছে কি কৰি আছা?
মই তোমাৰ ভাত কেইটা খাই এইমাত্ৰ পৰিছি, তুমি ভাত খালা?
খালো খালো
আহ কিহে দি খালা
মাংস দি
অহ
তুমি
মইয়ো মাংসদিয়ে খালো দিয়া
অ অ
সেয়া বাকী ঘৰপিনে ভালেই
ভাল ভাল তোমালোকৰ?
মোৰো ভালে দিয়া।
অ পিছে আথনি মানে তোমাৰ আমাৰ বন্ধু এজনক পাইছিলো মানে
অ
বন্ধুজনে কলে দেওবাৰে খানা এটা খাম বুলি
খানা খাম বুলি ক'লে নেকি?
অ আমি কেইটা।
অ, অ দেওবাৰ পৰহিলে দেখোন।
অ পৰহিলে।
অ, অ।
পিছে মাংসটো সি অকলে দিম বুলি কৈছে।
অ।
আৰু আমাক পঞ্চাছ টকা বা পঞ্চাছ টকাকে ল'ব চাগে এটাৰ পৰা।
অ, বাকী মানে তেল-চেল অনাখিনি ন?
অ সেইটো ৰাতি আমাৰ এই বন্ধুজনৰ ঘ ঘৰত খোৱা হ'ব।
কাৰ ঘৰ?
এই নামটো কিবা এটা আছিলে ৰখা, কৈছিলে পাহৰি গলো নহয়।
অ-অ এই সেই এইটো ওখকৈ ল'ৰাটো যে।
কোন?
ওখকৈ যে ল'ৰাটো সেনতৰ ঘৰত খাবা নেকি?
নহয়, নহয় চুলি দীঘল ল'ৰাটো যে।
অ, অ আচ্ছা।
উম, পিছে আজি দিনত শুম বুলি ভাবিছো যিহে গৰম।
যিহে গৰম পৰিছে। মও তোমাৰ অক-অকমান শুলো। শুই পেলাই তোমাৰ যি গৰম পৰিছে তাৰ পিছত আকৌ উঠি গৈ পেলাই ধুনীয়াকৈ নদী কিনাৰতে বহি আছোগৈ।
এ গৰমত তোমাৰ টোপনিটো বেছি আহে মানে।
টোপনিটো সেইটো কিয়নো শুব নোৱাৰি নহয়।
সেইটোৱে মই অথনি ইমান শুব চেষ্টা কৰিলো। ফেনো চলাইছো, তেতিয়াও মানে কাম দিয়াকে নাই। অ, এচিহে লাগিব মানে।
এচিয়ে লাগিব অ।
আমি এতিয়া মধ্যবিত্ত মানুহ আৰু ক'ত এছি লগাব সাহস কৰিব পাৰিবা।
হুম।
উম।
সেয়া তাকে মানে তুমি এচিটো মানে ছে-ছেকেণ্ড হেণ্ড এচিও পায় নহয়। চেকে চেক অ ছেকেণ্ড এছি আকৌ আজি-কালি যে চলাৰ চলাৰটো ওলাইছে যে।
উম।
চ'লাৰখন তুমি লগাই ল'লে তেতিয়া তোমাৰ লাইটৰ বিলৰ কথাই নাই।
অ মানে লগালে ভাল মানে যাৰ লাইটৰ বিল এহেজাৰ টকাৰ ওপৰত আহে সিহঁতৰ লগালে ভাল।
আচ্ছা তোমালোকে এনেই কিবা মানে আহে?
আমাৰ ইমান নাহে বাৰু।
অ আমাৰ আমাৰ আমাৰ পাঁচশ মান চাৰে চাৰিশ, চাৰে পাঁচশ এনেকা আহে আৰু।
অ এনেকেই আহে।
অ।
উম।
সেয়া, বাকী
পিছে, নাই নাই। তুমি?
মই তোমাৰ এপাক ওলাই গৈছিলো বাৰুতে।
অ, অ পিছে গৰম বন্ধ এতিয়া ক'ত যাম বুলি ভাবিছা?
গ- গলে তাকে মানে লগৰ কেইটা মানে কৈছে ক'ৰবাত অকন ফুৰি আহোগে বুলি সিহঁতে। ক'ত যাবা মানে এতিয়া লৈকে ফ্ৰিছ হোৱা নাই।
উম,
তাৰপিছত মোক এনে কৈছে কৈছে তই যাব পাৰি নোৱাৰ মই কৈছো হব দোৰিছোন মই যাম, পাৰিম ক'লেই হল আও,
উম পিছে বাজেট কিমানকে।
বাজেট তোমাৰ সিহঁতে চাৰে চাৰি হোজাৰ নে পাঁচ হোজাৰ বুলি কৈছে। মানে তিনিদিন থাকিব ন। সেয়া তোমালোক নোযোৱা নেকি।
আমি যাম আমাৰো তোমাৰ, তাই ইমান পইচা কমি আছে মানে।
আচ্ছা,
উম,
কত যাম বুলি ভাবিছা।
এই তোমাৰ মেঘালয় চাইডে যাম বুলি ভাবিছিলো।
অ অ তুমি অকলে যাবা নেকি।
নাই এই বন্ধু এজন যাব।
আচ্ছা কেতিয়া মানে যাবা পইচাটো পালে আৰু
অ পইচাটো তোমাৰ যোনদিনাখন যোগাৰ হয় তাৰ পিছৰ দিনাখন গুচি যাম।
অঁ
উম।
তাকে মানে এপাক ফুৰিবও লাগে হয় নহয় গৰমৰ বতৰ তা পা। ঠাণ্ডা জেগালৈ যাব লাগে নহয় জানো।
উম,
এ মেঘালয় চাইদে বাৰু ঠাণ্ডাই,
উম এইফালে মোবাইলৰ তোমাৰ। দেখি আছো পুৰা একদম কুঁৱলী চুঁৱলি পৰি। এই গৈ আহিম মজা পাহাৰৰ জেগা ঠাণ্ডা হয় যে।
ঠাণ্ডা অ।
পাহাৰত তোমাৰ কোন সময়ত বৰষুণ দিব ৰ'দ দিব ধৰিবগে নোৱাৰিবা।
অ সেইটোতো তুমি গলেও তোমালোকে ধৰা ৰেংকুট চেংকুট লৈ যাবা লগত।
উম লৈ যাব লাগিব।
নহ'লে বাইক তুমি বাইক লয় যাবা চবে। বাইক লৈ যাবা নেকি।
হেল্ল, উম।
হেল্ল' অ বাইক লৈ গ'লেতো তোমাৰ। শুনা পোৱা নাছিলো অকমান হেৰি অ পাইছো পাইছো এই তুমি বাইকখন লৈ গলে ধৰা তোমাৰ আকোন পাকত বৰষুণ দিব। ঠিক নাই।
তাকে।
ৰেংকোটটোৰ লগত লৈ ল'বা।
উম এনেই তোমাৰ বাইক খনৰ নামটো কি আছিলে।
আৰু ওৱান ফাইভ,
অ।
অ মই ভালেই পাওঁ বাৰু এইখন।
উম।
গাড়িখন ভাল লাগে তোমাৰ মানে। নীলা নীলা খন আৰু ক'লাখন ভাল লাগে হয় নে?
অ হয় বাৰু। মোৰ এই নীলাটো ক'লাটোৱে ভাল লাগে।
অ, তোমাক ক'লাটো খুব কম, কম মানে থাকে ন?
অ নীলাটো বেছিয়ে লয় প্ৰায় ভাগে।
অ প্ৰায় ভাগে নীলাটোৱে লয়।
অ।
তাকে, তোমাৰ এনেই কেইবছৰ হ'ল লোৱা?
মোৰ তোমাৰ এই আগষ্টত তিনি বছৰ সোমাব।
তিনি বছৰ হ'বই হ'ল নেকি?
অ।
বাহ, কিমান চলালা আকৌ গাড়ী? নোৱাৰি, মই তোমাৰ দুবছৰমান হৈছে বুলি ভাবিছিলো।
নতুন নতুনে লাগে কিন্তু হয়নে?
উম তুমি যত্ন লোৱা যে আকৌ।
উম।
তোমাৰ আমাৰ গাঁৱত এখন আছে দে, সেইটোৱেটো। সেই গাড়ীখনৰ প্ৰতি অকমান যত্ন ৰাখিব লাগিব। আ চাইড দিবগৈ।
হুম, পিছে কিবা এটা কৈ আছিলা।
এই আমাৰ গাঁৱৰ ফালে এখন আছে নহয়। দেখিছানে নাই তুমি সি গাড়ীখন কেনেকুৱাকৈ কেনেকে কৈ পেলালে দেখিলা নে ইমানটো ইমান ইমান ধুনীয়া গাড়ীখন সি সেয়া কৰি পেলালে, আগ চিটটো কাটি পেলালে না।
হুম।
সেইটো কাৰণে ফটো
ইমানটা ভাল নালাগে দেখিবলে।
এই বতাহ মাৰে বতাহ কাটে বোলে।
অ বতাহ তেনেকুৱা। কাটি দি নলয় ন, সেইটো তাৰ বাইক তাৰ কথা বাৰু।
সেইটোৱেটো অ।
যোনটো দেখনীয়া ভাল সেইটোতো ক'বই লাগিব ন।
নয়। তুমি এইবিলাক নকৰ তুমি এইবিলাক নকৰিবা দেই। গাড়ীখন বৰবাদ গাড়ীখন গাড়ীখন বৰবাদ হৈ যাব। গাড়ীখন যিমান পাৰে মানে তাৰ লগ এ তাৰ খন বহুত চলিলে। এক লাখৰ উপৰা উপৰি হৈ গ'ল।
অ, মোৰে যেতিয়া তোমাৰ ফিফটি একাৱন্ন হাজাৰ যদি মোৰে চলি গ'ল তিনি সিটো আগত লৈছেতো।
তাৰ এক লাখ মান চলি এটা মানে মিটাৰ বক্সটো বেয়া হৈ গ'ল। মিটাৰ বক্স ব মানে মিটাৰ বক্স বেয়া হোৱা নাই, কিবা যে কেবুল এডাল থাকে যে স্পীড মিটাৰ কেবল
অ।
সেইডাল ছিগি গ'ল, সেইডাল লগোৱাই নাই।
আৰু স্পীডটো ছ নকৰে নেকি ন?
স্পীডটো ছ নকৰে। এ বেছি নলয়টো সেইখন সেইডালত। তোমাৰ এশ, দেৰশ, দুশ মান টকা লয় নেকি?
পিছে এইখন কেই বছৰ হ'ল তাৰ?
তাৰ তোমাৰ চাৰে চাৰি বছৰ হ'ল হবলা।
বেছিয়ে হ'ব, বেছি হৈছে। বেছি হ'ব।
পাঁচ বছৰ মান হৈছে তেনেহ'লে।
অ।
নহয় জানো।
হ'ব পাৰে মোৰ মানে যেতিয়া স্কুটি আছিলে যেতিয়া এটা বাইক আছিল টো।
অঁ অঁ।
আহ।
তাকে মানে তোমাৰ এইটো কি আছিলে বাইকখনত বোলো যিমান পাৰি বস্তু লগাব লাগে ন নয় খুলিবলৈ চেষ্টা কৰিব নালাগে।
অ।
অ, খুৰাত ময়োছো বাৰু এই যোনকেইটা দেখিবলৈ ভাল লাগে সেইখিনি খুলিছো আৰু আইনাকেইখন। কেইটা তেল দাই দিছো তাৰ পিছত মাইকী খনে ষ্ট্ৰে থ'ব পৰাটো সেইটো চলিছো।
অ অ সেই সেইডাল মাইকী মানুহে লগালে ভাল নালাগে।
অ, সেইকেইটা একদম ঘৰৰ ওপৰত থৈ দিয় আছে। চাতক,
অ, সেইটো আকৌ পিছফালডাল যে খুলিলে ইমান ফুপুৱা লাগে ন।
পিছফালও খুলি দিছে নহ'লে ভাল নালাগে দেখিবলে।
এ, বোকা মাৰে মানে মেইনক চিটে ফটোৱা লাগে।
অ, বোকাতো মাৰে কিন্তু হ'লেও দেখিব ভাল লাগে মাত গাখন থাকিলে ভাল নালাগে।
উম, মাত গাখা থাকিলে ভালাগে সেইটো হয় বু কিন্তু যে বৰষুণ বত তুমি যে স্পীড চলাব নোৱিবা গোট বোকা মাৰে পিছফালে।
অ, পিছে তুমি মোৰ পিছফালে বহিলে তোমাৰ চোলা অৱস্থা নোহোৱা হৈ যাব।
মই ইয়াৰ বাইকত বহিলে গম পাও নহয় তোমাৰ মই চকী কাট চকী ঘাটাললৈ যাওঁতে সেইদিনাখন কি দিছে বৰষুণ।
অ।
তাত একেবাৰে গোটেই মইে সুধি চুধি গোটেই কবা যাব পৰিলে।
পিছে তোমালে কিমান মান তেল ভৰাই গৈছিলা।
কিমান মানে সি কিমান টকা তেল ভৰালে নাজানো মই লগতহে গৈছো। তোমাৰ কি মই জানতে লগত, তেল ভৰা নাই সি।
অঁ।
হে।
সেই ফালে বে বে-
মাইলেশ।
বয়স হৈছেতো অলপ।
অঁ তাত ফিফটি ফাইভ মান দিয়ে নেকি।
উম ইয়াতে দি আছে।
ফিফটি ফাইভ, ফিফটি ফাইভ ফিফটি পঞ্চাশ টকা তেলত ঘুৰি ফুৰে ভাই ই,
অঁ নাই তাৰখন বয়স হৈছে যে।
অঁ,
বয়স হলে মানে বস্তুটো কি হয় গাড়ীখনে মাইলেজ টো বাঢ়ি যায়গে মানে।
বাঢ়ি যায় অঁ।
অ
আহ অঁ।
সোমাই সোমাব বুলি
অঁ।
সেইটোয়ে তো। সেইটোতো অঁ তুমি গাড়ীখনক মৰম দিলেহে তোমাক মৰম দিব।